হেল্ল', অ বাইদেউ মই আছো ইয়াত। ঘৰতে। কি কৰিছে? হেল্ল'। অ কি কৈছো
আহ ভাত বনাই পেলাই আহিছোঁ হেল্ল।
ভাত বনাইছে কিহে বনাইছে।
দালি। দালি বনাইছো তাৰপিছত ভাত তাৰপিছতে এই ভাত কেৰেলা, আলু ভাজি।
অঁ।
সেয়াই তুমি বনালা।
মই নাই, বনামহে বনোৱা নাই আৰু মনো বোলো অকমান পঢ়ি লওক তাৰপিছত বনাম আৰু।
অ আজি স্কুল বন্ধ আছিলে ন?
আজি বন্ধ আছে।
উম কা- কাইলৈ কি বনাবা কি বনাবা
মই, হেৰি অহ দাইলকে বনাও নেকি কি গৰমটো বেছি
অ বৰখুন ধৰিছে নে সি তাত
বৰষুণ, নাই দেখোন
কাক নাই ন
আপোনা লোকফালে বৰষুণ নেকি
উম, বৰষুণ নাই তেওঁ অকমান ক'লা হয় আছে
অ
যেন ভাৱি পেলাই পৰিছিলে নহয় অকমান
সেইফালে পৰিছিলেহি নেকি? নাই আমাৰ ফালে নাই, নাই পআ। উম
অ আমাৰ পৰিছিলে দুটুপ মান তাৰপিছত বেছি নপৰিলে অকমান দুটুপ তিনিটুপ পৰিলে আউ
অঅ, অঅ আমাৰ সিফালে সেই দুপৰীয়াতে অকনমান এনেই কুলা হৈ আহিছিলে তাৰপিছতে নাই বৰষুণ নপৰিলে দেখোন
অঅঅ
তাৰ পিছত মই বোলো এই স্কুলৰ কাপোৰ সোপাও ধুই দিলো বৰষুণতো কোলা হৈ আহিছে নুশুকালে কাইলৈ পিন্ধি যাবলৈ অসুবিধাই হ'ব তাৰপিছত যেনেবা নাই সেই বো
পিছবেলা উম উম বখন পি পিছ পেলা ৰ'দ দিয়া নাই কিন্তু হেৰি হৈ আছে হয়নে? আজি ৰদ দিয়াই নাই
পিছবেলা হেৰি বৰষুণ নাই, হ'লেও মানে ৰ'দটো ৰ'দটো অলপ ৰেঙা আমাৰফালে অলপ অলপ, ওলাই আছে ৰ'দটো
আজি গোপ মাৰি আছে, একে গৰম।
গৰম ন
উম তাৰ তাত ভাটিবেলা আকমমান বতাহ মাৰিলে আ
অ' বাকী ইহতগীজনী
সিহঁত কেইজনী ঠায়ে ঠায়ে আছে
হয় অ আজি ঈদৰ বন্ধত নাই?
নাহিলে আহি পেলাই গৈ
অ' অ'
ঈদৰ বন্ধ নাই
অ সিহঁতক বন্ধ নিদিয়ে ন'
নাই নাই একো বন্ধ নাই। বিহু বন্ধ নাই ঈদৰ উম ঈদৰ বন্ধ নাই একোৱহে বন নাপায় খালি হেৰি পায় আও সপ্তাহত এদিন চুটি পায় এদিনত পায়। যেনেকে দেওবাৰটো আও পায় সিহঁতে সপ্তাহত এদিন যিকোনো এদিন অ'ফ পায় আও তাৰপিছত আকৌ, অ' নিজে লও বুলি নহয় এদিন অ'ফ দি চাব আ তাপিছত আকৌ যদি বেছিকে লব বিচাৰে তাৰ ইতো সপ্তাহত অ'ফটো দিব ঘৰলৈ আহিলে সেই তেনেকে দুইমাহ--‌ দুটা তিনিটা সপ্তাহ অ'ফ লৈ পেলাই আহে ন'হলে ছুটি লৈ আহে
অ'
সেয়াহে কয়
অ' হয় নেকি মই আজিহে গম পাইছো কথাটো
সিহঁতৰ এনেই হেৰি বুলি চুটি বন্ধা বুলি নাই আও এ মেডিকেল সদায় খুলিয়ে থাকে। এন বেমাৰী সদায় আহিয়ে থাকিব কতনো আকৌ ছুটি পাই। উহঃ অ বন্ধ ডক্ত, পুলিচ, নাৰ্চ এই সোপা
বন্ধ নাই উম।
তাকে
অ' কথা পাতি আছো সেই টো হয়। উম, উম এতিয়া ভাত পানী বনাব যাবাহে ন?
ভাত পানী বনোৱা নাই বনাম গেহে।
অ'
মোনা মোনা লৈ আহে দেঅক। অকণমান আমাৰ দেৰি হয় নহয় খোৱাতটো।
খোৱা দেৰি হয় নহয় তোমালোকে যে দেৰি লৈকে শুই থাকা হয়?
অ'।
দেৰিলৈকে দেৰিকে খোৱা দেৰিকে শুবও দেৰি হয়। আকৌ ৰাতিপোৱা টো সোনকালে দে।
সোনকালে উঠিব লাগে আমাৰ অ।
টোপনি চোন পুৰ ন'হবয়ে।
উ নহয় এতিয়া হেৰি যে মুনো এইখিনি আকৌ চব ফালে নিমিলে তাৰ পৰা আহি পাওঁতে স্কুলৰ পৰা তিনিটা বাজে হয় নে? আকৌ ঘৰ আহি প্ৰায়, ভাত খাওঁতে আপোনাৰ চাৰিটাই বাজেগে দিয়কচোন। চাৰিটা বাজিলে আক কৌ ধৰক অকনমান তাইকো ৰেষ্ট দি পেলাই তাত পিছতহে পঢ়াব পাৰো ছটামান চাৰে ছটামান বজাৰ পৰাহে আকৌ পঢ়িব দিওঁ। এ এইখিনি সময় অকণমান এনেও থাকিব লাগে ন। সেই চাৰে ছটামানৰ পৰা আকৌ ছ উম তাৰপাছত আকৌ অকমান হোমৱৰ্ক চোমৱৰ্কো থাকে। প্ৰাৰ্থনা চাৰ্থনা কৰিলক এই বিলাক হোমৱৰ্ক চোমৱৰ্ক কৰি পেলাই তাৰপিছত আ সেই অলপ সময় লাগে আৰু সেইয়া শেষ নোহোৱালৈকে মানে যোনদিনাখন যিমান সময়ত শেষ হয় সেইদিনাখন সিমান সময়তে খায় সিমান সময়তে সু দিও আৰু তেনেকুৱা নহলে নিমিলে যে টাইমটো।
অ নিমিলো অলমান পঢ়িবওতো নেপ পাব ন নহ'লে সন্ধিয়াতে অ সন্ধিয়াতে ভাত। নাখালেটোন কতনো হ'ব
অ সেই চাৰে এঘাৰটামান বাজে শুওঁতে সদায়
অ হয় এতিয়া ৰাতিও ছুটি
অ সেয়া টোপনি পূৰ্ণহয়তো টোপনি টোপনি লাগি থাকে গাটো
উম উম গা চা বেয়া লাগি থাকে
তাইতো নিমিলালেগেও নহয় দিয়কচোন তাইক সেইকাৰণে তাইক সোনকালে উঠাই নিদিওঁ তাইক সাতটা বজাতহে উঠাই দিম
আহ ভাত পানী হলেহে উঠাই দিব লাগে
দিনটো কষ্ট হয় তাই সাতটা বজাত উঠ তাইক গা হে ধুবলৈ দিম গা ধুই তাৰপিছত সেই খাই কৰি লৈ পেলাই।
উম
স্কুলত যাওঁ। ৰাতিপুৱা মানে পঢ়াতো নহয় তাতে গৈ অকণমান যি তাৰ মাজতে অকমান চাই চালে আৰু সময় নিমিলেগৈ বাৰু ৰুমতে গৈ পেলাই অকমান। চাবলৈ সময় হয় আধা ঘণ্টামান
উম তেও ইমান সময় নহয় আৰ
নহয় নহয়
পঢ়া নিচিনা নহয় আৰ
নহয় নহয় হয়।
উম, উম, উম।
এই ঠাণ্ডা দিনকেইটা ভাল ৰাতি অকনমান দীঘল যে
অ' এতিয়া দেৰিলৈকে অকণমান থাকিবও পাৰি।
উম
অ' সোনকালে শুলেও তেতিয়া ধৰি ল অ
অ', অ। কাইলৈ বাকৰি গাঁৱত মেলা আছে হবলা? হেই মাতা নাই, কাইলৈ মেলা ন
অ', কাইলৈ মেলা নেকি? অ', জানো মই গম নোপাওঁ।
কাইলৈ পোন্ধৰ তাৰিখ, অ অসমীয়া পোন্ধৰ তাৰিখ নহয় জানো? এয়া হেইয়ে মাতা নাই?
পনীতাই?
অ', পনিতাই।
তাই ফোন কৰা নাই দেখোন।
কাইলৈ পোন্ধৰ তাৰিখ হয় নে নহয় অসমীয়া?
কাইলৈ চৈধ্য তাৰিখ হে নেকি?
চৈধ্য তাৰিখ হে অ। পোন্ধৰ তাৰিখে মেলা আছে, উম। উম, জেঠৰ
আকৌ হেৰি নকৰিবও পাৰে সিহঁত অ', সিহঁতৰ এই ককায়েকৰ ছোৱালীজনী, এই ডক্তৰটো যে সেই ককায়েকৰ ছোৱালীজনী পৰিলে নে কি হ'ল হৈ পেলাই হেৰি, এই হা মানে কৰঙণৰ হাড়ডাল এইফালে ওলাই গ'ল বোলে। মানে জইনটোৰ পা অকমান ইফালে গুছি গল, সেই অপাৰেচন
ক'ত পৰিলে গৌ?
ঘৰতে।
উম, এই যে কৃষ্ণ নাচে সেইজনী
নহয়- নহয়, ডাঙৰটোৰ ছোৱালীজনী নহয়, মাজুটোৰ
অ'হ।
সৰুজনী।
উম্‌ উম্‌- এ' এজনে যে মডেল কৰে যে কোনজনীয়ে? এই পণিতা জীয়েকে
অ' পণীতা জীয়েকেহে কৰে।
মডেল কয়ে যে
অ'- এ' সৰুজনীয়ে অ'হ' এই মাজু তোৰ সৰুজনী জীয়েক। এতিয়া সিহঁতে সেই গুৱাহাটীতেহে আছে হ'বলা। তিনিমাহ বেড ৰেষ্ট দিছে ছোৱালীজনীক।
আ'- উম্‌ উম্‌
সেইটো কাৰণে নাপাতিবও পাৰে নে কি কৰে নাজানোঁ। আকৌ কাইলে ফোন কৰিবও পাৰে!
অ' কৰিবও।
অ'- জীয়েকে আকৌ নেৰিব নহয়! নহ'লে মুনু
একে -দুইজনী বান্ধবী আক'।
বিয়া। সেইটো কাৰণে- নহ'ব। অ'হ।
পেহা- এয়া ভাত চাত বনোৱা- নট- হেই হ'লেই নহয়। চাৰে আঠটামান হ'লেই হয়?
চায়ে আঠটা বাজিছে, কিন্তু সময় হোৱা নাই বনোৱা।
বনোৱা সময় হোৱায়ে নাই।
হা?
বনোৱা সময় হোৱা নাই আও।
বনোৱা সময় হোৱা নাই, মানে নটামান বজাত।
এ' গেছত পতক্‌কে হৈ শুনক দুইফালে বহাই দিলে। গেছত দুইফালে এফালে ভাত, এফালে দালি বহাই দিলে
অ'- সেইখিনি সিজালে আকৌ ভাজি খিনি কাট তিব পাৰিয়ে।
অ'-
তেনেকে কৰি পতক্‌কে হয়, আধা ঘন্টা, পঞ্চল্লিশ মিনিটত হৈ যায়। উম্‌। আকৌ একেবাৰে ঠাণ্ডা হৈ গ'লেও খাবলৈ ভাল নালাগে।
অ' ভাল নালাগে। উম্‌-গৰমে গমে
এ' গৰমে গৰমে খাব লেও ভাল। পতক্‌কে হৈ যায়।
উম্‌ উম্‌- দিয়া, হব দিয়া ন?
অ', আপুনি বনাওক। অ'- অ।
হব দিয়া।